হেল্ল' অ ক'ত আছা
অ এ তেলাহীত আছোঁ
অ এই দীপ মামাহঁতকলৈ আহিছোঁ
অ তেলাহিপা গৈ পেলাই তাত সোমালা মানে
আহ আহ
অ মানিক লগ পালা
অ মামি নাই মামি সেই এয়া মৰিগাঁৱলৈ গৈছিলে
অ অ এতিয়া আইতাজনী আছে
অ আইতাজনী আছে আইতাজীয়ে আকৌ আইতাজনী ভনীয়েক এ গৰাকী আছে
অ আকৌ দীপ মামা ছোৱালীজনী লগ পালা
উম ছোৱালীজনী সেই আহিব সময়তহে আহিছে মামীয়ে ছোৱালীজনীয়ে
উম
হেৰি এইটো কি আমি যেনেকে হে মানুহজন হাৰ্ট এটেক হৈ ঢুকাইছে বুলি ভাবিছিলো সেনেকুৱা নহয় সেয়া গেছ হৈহে ঢুকাইছে বোলে
গেছ কি মানে কি হ'ল গেছ
এয়া সেই সেইকেইদিন বিহু কেইদিনতে খুব হেৰি খালে জলপান খালে দৈ চৈ খালে যে খুব আকৌ মাংখ খালে মাংস বেছ, উম, বাঁহী মাংস খাইছিলে এনেকুৱা কিবা কিবি, মাছ বাঁহী মাছ খাইছিলে। সেইটো কাৰণে গেছ অভাৰ হৈ গ'ল বোলে।
মানুহজনে আকৌ আমাক সেই হেৰি ইটো নাখাবা সিটো নাখাবা কয়, এতিয়া নিজে খাই আছে।
সেয়াই তেতিয়া ভাবা নাছিলে এনেকুৱা হ'ব বুলি ইমান ইমানখিনি গেছ হ'ব-হ'বগৈ বুলি। কোনেও নাখায় আৰু সেইকাৰণে মানুহজনে খায়। ঢুকুৱাই থয় আউ।
ইমান মানা মানুহজনৰ সেয়েহে হ'ল।
উম, এতিয়া আমি সেই, অলপ সময় ৰ-ৰ'ব লাগিব ইয়াতে হেৰি যে, আমি সিহঁতে কিবা কথা পাতি পাতি দুটাই এল আই চিৰ কথা কিবা।
উম, কিমান সময় মানত আহিবা?
এ, ছটামান বাজিব আউ।
ছোৱালীজনী কি স্কুল গ'ল?
নাই যোৱা।
নাই যোৱা যদি আকৌ লগ পোৱা নাই যে?
অ', মৰিগাঁৱলৈ গৈছিলে।
অ', মাকৰ লগতে গৈছে।
অ',
অ', কোনে গৈছিল সিহঁতে?
হা?
সিহত কলে গৈছে বোলো।
সিহঁতে কিবা অফিচ এটালৈ গৈছে বোলে।
অহ, এতিয়া আইতাজনীহে আছে আও ঘৰত,
অ চাহ তাহ দিলে আমাক হেৰিয় আইতা ভৈনীয়েকে। তাৰপাছত বেলেগ মানুহ দুগৰাকী মানুহ আহিছিল। আছিলে সেয়া মানুহ দুগৰাকীৰ সৈতে কথা পাতি আছিলে প্ৰথমতে তাৰ পিছত আমাৰ সৈতে কথা পাতিলে আৰু সেয়া কেনেকে ঢুকাল কি কৰিলে। এ ঢোকুৱা আগৰ খিনিও পিছৰ খিনিও গোটেইখিনি কলে। উম হে গেছ হৈছিলাও যি দিনাখন, ঢোকাইছে সেইদিনাখন বোলে ক'ৰ্টৰ পৰা আহি ভাত কেইটামান খালে খাই পেলাই, সেই, এ ভাত কেইটামান খাই পেলাই সিহঁতে সোমাই আছিলে ঘৰতে অফিচ এটা আছে নহয় সেইটোতে সোমাই আছিলে তাৰপিছত বোলে উম অলপ সময় পিছত মানুহটো নাইকিয়া হল মামিহঁতে চালেগে নাই মানুহ আগফালে পিছ চালে নাই তাৰপিছত ফোন কৰোতে ফোনৰ ৰিং হৈ আছে ৰিচিভ নকৰে তাৰপিছতহে হেৰি এঘন্টামান পিছতহে আকৌ বিচাৰি গৈছে দুইজনীয়ে মাকে জীয়েকে।
কাকো মানে নোকোৱাকে গুচি গ'ল গৈ।
আহ কাকো তেনেকে ইমান নকলে আৰু যায়ে আৰু ওলাই আৰু গাড়ীতে বিহু তলিৰ ওচৰতে সেই সেইখিনিতেছে।
আৰু গেছ হৈ পেলাই ন এনেকে মানে মানুহ মৰিছে।
উম। বেছিভাগ মানুহ সেইটো বেমাৰে হয় কিন্তু সেই মানুহে গুৰুত্ব নিদিয়ে আগৰ বেমাৰবোৰকে ধৰি থাকে আৰু আগৰ বেমাৰে হৈছে বুলি ভাবি থাকে কিন্তু আগৰ বেমাৰ ভাল হয়গে এ, গেছটোৱেহে বেছিকে দিগদাৰ কৰে। খোৱা বোৱা সেইকাৰণে মানুহে বাচি খাব লাগে খোৱাটোৱে মেইন বাকী বিলাক ঔষধ পাতি এইবিলাকে ইমান কামত নিদিয়ে নহয় যদি খোৱাটো বেয়া খাই থাকে।
তেও
খাই পেলাই হজম কৰিব প মানুহ হলে বেলেগ কথা খাই পেলাই যদি কিবা কাম কৰি থাকিলেহেতেন কোনো দা কোঠাৰ এইবিলাক মাৰি পেলাই অলপ ব্যয়ামৰ নিচিনা কৰিলে হয় তেতিয়া বেলেগ কথা কিন্তু বহি থকা মানুহৰ হজম নহয় নহয়।
অ' দীপ মামা আকৌ সেনেকে ইমান তেনেকুৱা
তেনেকুৱা কাম কৰিলে কৰা হজম হ'ল হয় গেছটো ওলাই গ'ল হয়।
উম।
সেইকেইদিনত চাগে ইমান ব্যায়াম চিয়ামো কৰা নাছিলে, বিহু বুলি অকমান হেৰি হৈ থাকে মানুহ।
মানুহটো এনেও আগতেও বোলে এবাৰ হাৰ্ড হৈছিলে
উম। বেছি ফুৰ্তি কৰোতে সেয়া হ'ল দে দে
তাতে আকৌ হেৰিখনো সেইখন বাইকখনো ল'লে সেইখন।
উম অ' বাইকখন বাইকখনে ইমান হেৰি কৰা নাই বাইকখন বোলে চলাবলৈ ভালহে সেইখন অকমান টানোতে আজোৰোতেহে দুখ পায় কিন্তু চলাওতে উ অ' বাইকতকে কষ্টটো কমহে বোলে সেইখনৰ।
তোমালোকেহে ক'লা সেইদিনাখনখন হেৰিয় আমাৰ দেতাক খবৰ ল'বলৈ আহোঁতে সেইখন বাইক খনৰ কাৰণে কিবা হব
কিন্তু সেই পিছতহে মানুহে কৈছে বাইকখনৰ কাৰণে একো হোৱা নাই বাইকখন মানুহটোৱে ইমান অনবৰত টানি আজুৰি নাথাকে নহয় এবাৰ ক'বালৈ যায় আৰু। আকৌ থয়হি আৰু সেইদিনাখন বাইক নিয়াই নাই সিদিনাখন গাড়ীয়ে নিছিলে।
সেইয়া গেছ চাগে মূৰত ধৰিলে।
অ', গেছ মানে একে ডিঙি গুৰিলৈকে হোৱা নিচিনা। আও সিদিনাখনো হ'ল। সেইদিনাও বোলে হেৰি খাইছিলে নৰসিংহ ভেবেলী লতা আঞ্জা বনাইছিলে মাছেদি
উম, সেয়া শাক বেছি, শাক বেছিকে মানে হজ শাকটো মানে সুস্থ মানুহৰ গাত সেয় হজম হয় চাগে।
অ', আগৰ পৰা হৈয়ে আছ আৰু সেইদিনাখনো সেয়াও খাই দিলে আৰু। ডিঙি গুৰিলৈকে হোৱা নি হ'ল আৰু।
উম, তাতে বৰি চৰি খাইছে নে নাই এইবাৰ আকৌ ন'।
এ বৰি চৰি একো খাব নালাগে মানুহ যদি খোৱাটো কন্ট্ৰল কৰি থাকিলে হয় বৰিও খাব নালাগে আৰু বেমাৰ এটা কিবা এটা হৈ আছে যে নিজে অকন হলেওতো গম পাইছে গেছ হৈ আছে বুলি দুদিন তিনদিনৰ আগৰ পৰা কৈ আছে বোলে। মোক মোৰ ডিঙিলৈকে কিবা এটা হৈ থকা নিচিনা লাগিছে তেনেকে কৈ আছে বোলে।
ইমান হেৰি কৰা মানুহটোৱে স্বাস্থ্যৰ প্ৰতি হেৰি হোৱা
ইন' এটা বোলে এবাৰ গুলি খাইছে। ওচৰৰ ল'ৰা এটাৰ পৰা লৈ পেলাই কিন্তু ইমান বেছি হৈ আছে কিবা হ'ব বুলি ভাবাই নাই আৰু।
মানুহটোৱে হেৰি কৰা অলপ ভালকে থকা হয় এতিয়া ইমান ডেকা মানুহটোৱে মৰি থকা নিচিনা হ'ল।
উম এই বছৰ হৈছেহে ফিফটি। থিক হৈছে হে।
অ আমাৰ দেতাতকে সৰু।
অ তুন সৰু মই আগতেই কৈছো। সৰু বুলি।
এইখিনি সময়তে বোলে মানুহৰ কিবা হ'লে হয় আৰু নহয় আৰু।
ফিফটি ফিফটি মানে সেই ফৰটি পা ধৰ ছিক্সটিলৈকে যদি একো নহয় তেতিয়া মানুহৰ ইমান ইমান হোৱা সম্ভাৱনাটো কমি থাকে আৰু
উ
এই ছিক্সটিলৈকে মানুহ ভালকে জীয়াই থাকিলে তেতিয়া অকমান মানুহটো থাকিব আৰু কেইদিনমান থাকিব আৰু
জীয়েকে বুজি পাইছে নে নাই অ কোৱা কোৱা কোৱা।
অ জীয়েকে বুজি পাইছে কিয় নাই। পোৱা সেই এটা কিবা এটা যে ডাঙৰ কথা হল তাই জীৱনৰ পৰা কিবা এটা আঁতৰি গল সেইটো গম পাইছে তাই এনেই ছোৱালীজনী হেইৰি মনটো মৰা আৰু মোৱা হুনিছলে
উম।
মই কৈছো বোলো দেউতা চোকা মানুহ আছিল তোমালোকে তুমি বোলো পঢ়ি পেলাই দেউতাৰ মই। জোতাটো ৰাখিব লাগিব যে তুমি দীপ দীপ কুমাৰ শইকীয়া ছোৱালী বুলি সেইটো ৰাখিব লাগিব নহলে দেউতাৰ চিত্ৰ একো নাথাকিব তুমিহে ৰাখিব পাৰিবা।
তাই কি কৈছে তাই তো
উম তাই কছে হ'ব মই চেষ্টা কৰিম।
উম তাই এতিয়া ক্লাছ কিমানত পঢ়ি আছে।
তাই এইটত বোলে এইবাৰ
এইটত মেট্ৰিকটো পাছ কৰা হয়ো। ইমান সৰুতে
দেউতাকে বোলে একে কিতাপ গান আমাৰ কিতাপকে তিনিখন আনি থৈছিলে আকৌ হেৰি য় বহি ভাগে ভাগে অংক শিকাবলৈ বিজ্ঞান শিকাবলৈ। উম গামাৰ শিকাবলৈ বেলেগ বেলেগ কে আনিছে বহি। কিন্তু একোৱে কৰিব নোৱাৰিলে বঢ়িয়া নধৰা হৈ থাকিলে।
উম।
আলোচনা কৰিছিলহে আৰু যে বেলেগ বেলেগকে শিকাব লাগিব তাই ভালকে শিকিব লাগিব নম্বৰ পালেই নহ'ব।
এতিয়া অকল আইতকৰ পইচাতে চলিব লাগিব।
উম। মাক স্কুলখন চাকৰি কৰি তো হোৱাৰ কথা কৈছে সেইদিনাখন আমাৰ বৰ্তাই কোৱা শুনিছিলোঁ।
অ', অ', হয় যদি বাৰু চাকৰি টো যদি চলিব পাৰিব। নহ'লে আকৌ মানুহজনী যদি অ', অ', হেৰি নহয় মানুহজনী যদি মানে কিবা এটা হয় মাকৰ তেতিয়াতো মানুহ নে দৰমহাটো পাব জানো কাৰণ মানুহজনীতো বিয়া হোৱা মানুহ।
উম, নাপায় দৰমহা।
অহ, স্কুলখন হ'লেহে ভাল আৰু নহ'লে কেনেকৈ চলাব অটো ছোৱালীজনী এতিয়াও ইমান সৰু হৈ আছে।
উম। তাকৈ নাতিনীজনীকে নাতি নাতিনীয়েককে যদি বোলে মোৰ ছোৱালী বুলি কিবা কৰি কাগজ পাতি দিব পাৰে তেতিয়া হ'বও পাৰে আৰু পিছত।
অ', অ', নাতিনিয়েকটো বিয়া হোৱা নাই ন'।
উম, আশা, আশা কম আৰু এতিয়া।
মানুহজনী বয়স নো কিমান মানে বেছি হৈছে আমাৰ আইতাতকৈ সৰু নে ডাঙৰ তেলাহী আইতাত
তেলাহী আইতাতকে ডাঙৰ হ'ব।
অ'। অ' ৰাখিছো দিয়া অ' অ' ৰাখিছো।